হয় বন্ধু। ক'ত আছিলা?
মই অলপমান বাহিৰত আছো
হয় ব্যস্ত আছিলা নেকি?
নাই নাই ব্যস্ত নাই পোৱা, কোৱা।
অ আজি মানে মই প্ৰিয় খাদ্যৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ।
হয় কোৱাচোন, তোমাৰ ভাত পানী খোৱা হ'ল নেকি?
অ হয় মই খালো ৰ'বা। তুমি?
সেইবাবে প্ৰিয় খাদ্যৰ কথা কবা নেকি আজি অলপমান।
অ হয়।
অলপ আগতে অহ কি খালা, প্ৰিয় খাদ্য কি তোমাৰ?
প্ৰিয় খাদ্য কবলৈ গলে বহুতো আছে। যেনে, পইতা মানে এইটো যে পানী ধলা ভাত
হয় হয় হয় হয় মই বুজিছো।
তাৰপিছত আছিল মানে বিভিন্ন ধৰণৰ আছে, মাছ মাংস তাৰপাছত আৰু বিভিন্ন ধৰণৰ আঞ্জা। তোমাৰ পিছে কি, প্ৰিয় খাদ্য?
প্ৰিয় খাদ- ত মৰ মাছ ভাত। তে কম মই মাংস ভাত, অসমীয়া পৰম্পৰাৰ খাদ্য যিহেতু। হ খাদ- ভাল লাগে।
নহয়। লগতে তুমি গাহৰি খোৱা নে?
হয় গাহৰি খাও খাও। এতিয়া মাজে মাজে বিৰিয়ানীও, খাও মই। কিন্তু, ঘৰত বনোৱা মাছ-ভাত আৰু দাইল শাক ভাজি ইত্যাদিৰ সোৱাদ বেলেগেই আৰু।
উম' হয়, ঘৰুৱা শাক-পাচলি যেনে পালেং শাক তাৰ পাছত লাই-শাক আদি এ যেতিয়া মানে যেতিয়া মাছেদি বনাই তেতিয়া সেই আঞ্জা খনৰ সোৱাদতোয়ে বেলেগ আহে। যেতিয়া মাৰ হাতৰ সেই আঞ্জাখন পোৱা যায়।
একদম ঠিক কৈছা। একেবাৰে সচা দেই, আজি দেউতাই দিনত বিৰিয়ানী আনিছিল, খালোঁ খোৱাদ লাগিছে কিন্তু তো দাইল ভাতৰ সোৱাদ টো অকমান বেছিকে ভাল লাগে মানে। যিহেতু ঘৰুৱা খাদ্যয় ইয়ে আৰু প্ৰিয় খাদ্য হিচাপে প্ৰিয় খাদ্য হিচাপে, যদি ক'বলৈ যাওঁ, মাছোঁ আছিলে আজি। সেইবাবে তুমি, প্ৰিয় খাদ্যৰ ভিতৰত কোনটো ল'বা? মাছ, মাংস, পইতাঁভাত। কি ল'বা?
অ! ক'বলৈ গলে মোৰ সকলোখিনিয় প্ৰিয়। বিশেষকৈ মাছ-ভাত আৰু মাংস। ক'বলৈ গ'লে অসমত আহ মাছ-ভাত আৰু মানে শাকৰ যিটো আহ জুতি সেই জুতিটো বহুত প্ৰিয় বুলি ক'ব পাৰি। চবৰে বাবে।
হয়, হয়। আৰু বাহিৰা খাদ্যতকৈ আমি ঘৰুৱা খাদ্য খালে আমাৰ যিহেতু স্বাস্থ্যও ভালে থাকে। ত আমি প্ৰিয় খাদ্য হিচাপে আমি শাক-পাচলি ৰাখিব পাৰো তোমাৰ ফল মূলৰ ভিতৰত তোমাৰ প্ৰিয় কি হ'ব?
অ' ফল-মূলৰ ক্ষেত্ৰত কবলৈ গ'লে আমটো এতিয়া যিটো মানে কেঁচা আম, তাৰ পাছত পকা আমটো যেতিয়া একদম গছ যোনটো পকা-মিঠা সেইটো ক'বলৈ গ'লে বিশেষ ভাল লাগে।
হয়।
আৰু মানে যিটো এতিয়া চিজনত যিটো লিচু ওলাইছে সেই লিচু টো খাই পেলাই বেছি ভাল লাগে। আৰু কয় যে বম্বে, বম্বে লিছো সেইটো খাই বহুত ভাল লাগে। সেইটো বহুত মানে ডাঙৰ চাইজৰ থাকে।
খুবেই ডাঙৰে থাকে চাবলৈ গ'লে।
হয়! হয়!
তুমি প্ৰিয় খাদ্য যিহেতু পইতাঁ ভাত ক'লা। তোমাৰ পঁইতা ভাত ভালোৱাৰ কাৰণ কি?
অ' মানে এইটো গৰমৰ দিন দিনত খাই খুউব ভাল লাগে। লগতে আৰু উম', ক'বলৈ গ'লে পইতাঁ ভাত খোৱালে মানে গাত বহুতো শক্তি পোৱা যায়। বুলি এটা মানে বিশ্বাস আছে আৰু সেইবাবে খাই বেছি ভাল লাগে আৰু সেই ভাতৰ লগত অ' মাছ ভাজি খন যদি খৰকে ভাজে, আৰু লগতে আলু পীতিকা অলপমান বৰ খুব ভাল লাগে।
ঠিক কৈছা বাৰু। পইতাঁ ভাত কৃষকসকলৰ লগতো বহুত ভালদৰে জড়িত পইতা ভাত। কাৰণ কৃষকসকলে যেতিয়া খেতি লৈ যায় পঁইতা ভাতে খায়। তেওঁলোকে আৰু পঁইতা ভাত খালে যিহেতু স্বাস্থ্যৰে একো স্বাস্থ্যৰ একো হানি ও নহয় বুলি মই ভাবোঁ পঁইতা ভাত খালে। গৰমৰ দিনত, হয়! গৰমৰ দিনত খালে যিহেতু হয়্ এইটো মই মই ক'ব খুজিছোঁ গৰম, এইটোৱে মই ক'ব খুজিছোঁ, গৰমৰ দিনত স্বাস্থ্য শীত শীতল হৈ থাকে বুলি মই ভাবো, তুমি কিবা
অ হয়, অ মানে তোমাৰ প্রিয় খাদ্য হিচাপে ফল মূলৰ ভিতৰত কি কি পৰে?
মই যদি প্ৰিয় খাদ্য হিচাপে ফল মূলত কও তেতিয়া ত চাই লম মই আম বুলিয়ে ক'ম আৰু ইফালে যদি মই কওঁ তেতিয়াহলে মধুৰি আমটো কম।
হয় মধুৰিআমে বহুখিনি শক্তি প্ৰদান কৰে আমাৰ দেহত, সেইবাবে ম মধুৰী আমটোৱে এক বহুত টো মানে পুষ্টিকৰ খাদ্য বুলি মই ভাবোঁ।
হয় আৰু প্ৰিয় খাদ্যৰ কথা যিহেতু ওলাইছে, তুমি আমাৰ পৰম্পৰা মানে যিটো পৰম্পৰা থাকে সেইটো খাদ্যৰ প্ৰতি কি কব অসমীয়া পৰম্পৰ লগত জড়িত খাদ্যৰ বিষয়ে।
কি ক'লা?
অসমীয়া পৰম্পৰা লগত জড়িত খাদ্যবোৰৰ বিষয়ে তুমি কি কব খুজিবা?
আহ হয়, অসমীয়া পৰম্পৰা খাদ্যবিলাক যেনেকে আমাৰ বিহুত, আহ ভোগালী বিহুত আগদিনাখন যেনেকে মাছ ভাত বা ভোজ ভাত বুলি যিটো আমি কওঁ সেইটো খুব আনন্দিত যেনে সিদিনা ৰাতি আমি মাছ, ভাত লগতে মাংস, বিভিন্ন ধৰণৰ উম মানে এ বিভিন্ন ধৰণৰ আঞ্জাৰে আমি ভাত খাওঁ সিদিনাখন।
এইটো
আৰু, আৰু তাৰ সেইদিনা খন মানে খুব ভাল লাগে আমি সকলোৱে খুব ফূৰ্তি কৰোঁ, সকলোৱে একগোট হৈ পেলাই খাওঁ।
হয় তুমি আৰু তুমি, বেলেগ কিছুমান ধৰ্মৰ কিবা খাদ্যৰ বিষয়ে জানা নেকি তুমি?
অ হয়, বিশেষকৈ মোৰ ইমান আহ মানে জ্ঞান নাই তথাপিও কবলৈ গলে বড়োসকলৰ যিটো মানে গাহৰি সেইটো ক'বলৈ গলে গাহৰিৰ লগতে ৰহি তাৰপাছত তেওঁলোকৰ মানে সংস্কৃতিৰ যিটো মানে খাদ্য পানী সেইটো খাই, খাই পোৱা নাই ৰহিটো আজিলৈকে বাট গাহৰিটো খাই পাইছিলো খুব ভাল লাগে, তুমি অন্য জাতিৰ বিষয়ে তুমি কি ক'বা অসমৰ ভিতৰত যোনবিলাক আছে তেওঁলোকৰ
মই যদি কওঁ বঙালীসকলৰ যিটো মাছ, মই সেই বঙালীবিলাকৰ বনোৱা ৰহৰ বা বেহৰৰ সৈতে বেহৰৰ সৈতে যিটো বনোৱা মাছ মই সেইটো মোৰ প্ৰিয় খাদ্য বুলি মই ক'ব খুজিম।
হয়- হয় সেইটো ময়ো খাই পাইছোঁ।
কিন্তু মই যদি কওঁ যিমানেই তোমাৰ বাহিৰা খাদ্য নহওক কিয় আমাৰ সুষম আহাৰ, আমাৰ খাব লাগে। সেই বুলি মই ভাবো কাৰণ যিহেতু ই -স্বাস্থ্যৰ বাবে ভাল বুলি মই ভাবো।
হয় - হয়।
তোমাৰ যদি মই কওঁ প্ৰিয় খাদ্যত আহ, যদি মই তোমাক কওঁ মাংস। মাংসৰ তুমি কিবা গুণ কব পাৰিবানে?
অ, হয় পাৰিম। যেনেকে আমাৰ ধৰা মাংস খালে আমাৰ বহুখিনি প্ৰটিন, পুষ্টি আৰু আমাক মানে স্বাস্থ্যটো আমাক ভালে ৰাখে খে আৰু এইটো আমি মানে আমাৰ দেহক যিমানখিনি প্ৰয়োজন সিমান খিনি যদি আমি আমি গ্ৰহণ কৰো তেতিয়া আমাৰ বাবে খুব অ, মানে খুব ভাল বুলি ভাবো মই। তুমি কি ভাবা?
হয় মই কওঁ মাংসৰ যিহেতু আমাক মই খাই ভাল পাওঁ। প্ৰিয় খাদ্য জীৱনৰ আনন্দময় কৰি তোলে বুলি মই ভাবো, কিন্তু বেছিকৈ মাংস খোৱটো ভাল নহয়। যিহেতু আমি নিজৰ স্বাস্থ্যটো যত্ন লব লাগে। আমি নিজৰ স্বাস্থ্যজনিত কাৰন এতিয়া যিহেতু ব্ৰইলাৰ মাংস যিটো থাকে, সেইবিলাক যিহেতু ঔষধ মাৰি বা সাৰ মাৰি কিনে সিহঁতক মানে ডাঙৰ কৰা হয় ন! স্বাস্থ্যৰ বাবে যিহেতু ক্ষতিকাৰক। আমি কম পৰিমাণে খাব লাগে বুলি মই ভাবো।
অ' হয় আৰু মাংসৰ লগতে আমাৰ সেউজীয়া শাক- পাচলি বহুখিনি আমাৰ দেহত ভূমিকা অহ পালন কৰে। যেনে -ভেদাইলতাৰ আঞ্জা, মানিমুনি আদি সকলোবোৰে আমাৰ দেহত লাগে। আৰু ক'বলৈ গলে আমাক ভেদাইলতাই বহুখিনি আমাক অহ, স্বাস্থ্যত বহুতো মানে সহায় কৰে। তুমি ইয়াৰ বিষয়ে কি
ঠিক কৈছা তুমি। ভেদাইল তা নৰসিংহ, মানিমুনি এইবোৰ আমাৰ খাদ্যৰ লগত, আমাৰ দৈনন্দিন জীৱনৰ খাদ্যৰ লগত ই আমাৰ জড়িত হৈ থাকিব লাগে বুলি মই ভাবো। কাৰণ যিহেতু ই আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ মানে গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় খাদ্য বুলি মই ই আমাৰ দৈনন্দিন জীৱন অলপ জড়িত হৈ থাকিব লাগে খাদ্যত। আমাৰ দিনতে এবাৰ হ'লেও ইয়াক খাব লাগে বুলি মই ভাবো। আৰু মানিমুনি খালে যিহেতু আমাৰ স্বাস্থ্যৰ ভাৱে বহুখিনিয়ে ভাল। ত' মই ভাবো এইবিলাক খাব লাগে যেনে ঢেকীয়াও তোমাৰ মই প্ৰিয় খাদ্য বুলি মই ক'ব খুজিম। ঢেকীয়া- শাক যিটো আছে
হয় - হয়। আৰু ক'বলৈ গ'লে উম, শুকান মাছ তুমি খাই পাইছা নে নাই পিছে?
অ' শুকান মাছ মই খাইছো। যিহেতু শুকান মাছ বঙালী বিলাকৰ মানে বেংগলী বিলাকৰ যিহেতু এটা ট্ৰেডিচনেল ফুড বুলি কব পাৰোঁ, পৰম্পৰা যিহেতু সেতু খাদ্য সিহঁতৰে। সিহঁতৰ জীৱনৰ লগত জড়িতয়ে শুকান মাছটো। শুকান মাছৰ চাত নি তুমি খাই পাইছা নে নাই পিছে?
হয় পাইছো। আমাৰ শুকান মাছৰ আহ চাটনিটোৱে আমাৰ উম দেহাটো গৰম কৰি ৰাখে, আমাৰ আহ চ মানে তেজৰ গৰমটো আমাৰ বৃদ্ধি কৰে। সেইবাবে সেইটো মই ভাবো বহুতখিনি গুৰুত্বপূৰ্ণ আমাৰ শুকান মাছটো আমাৰ দেহৰ বাবে।
হয় তুমি ঠিক কথা কইছা বঙালী বিলাকে পিছে জ্বলা বহুত খাই। যাৰ বাবে আমাৰ যিহেতু গৰম হৈ যায় বোলে এইবিলাক খালে। তাহাতে যিহেতু জ্বলা মানে অমান বেছিকে খাই তুমি বা খাই পাইছা নে নাই। কিন্তু তেওঁলোকে জ্বলা বহুত খাই তুমি এইটো অনুভৱ কৰিছা নে কেতিয়াবা?
হয় অনুভৱ কৰিছোঁ, মই খাইছিলো ব- বঙালীবিলাকৰ খাদ্য- ত' আমাৰ ঘৰৰ কাষতে এজন আছিলে ত' তেওঁলোকৰ খাদ্য- খিনি খুব, বহু খিনি যত্ন কৰি বনাই, তো সেইখিনি খাই ভাল লাগে।
হয়! আৰু তুমি তোমাৰ প্ৰিয় খাদ্যৰ ওপৰত তুমি কিবা ক'ব খুজিবা নে, যিটো তোমাৰ প্ৰিয় খাদ্য তোমাৰ দৈনন্দিন জীৱন তোমাৰ ইয়াত ভূমিকা কি বুলি ভ তোমাৰ প্ৰিয় খাদ্য দৈনিক জীৱন লাগে নে তোমাক?
হয় প্ৰিয় খাদ্য আমাৰ দৈনন্দিন জীৱনত লাগে। কাৰণ আমাৰ খাদ্য আমাৰ মানে জীৱনটো খুব আনন্দময় কৰি তোলে ত' সেইবাবে মই ভাবোঁ প্ৰিয় খাদ্য এখন উম লগত মানে, দিনটোৰ ভিতৰত এবাৰ খোৱাতটো প্ৰয়োজনীয় বুলি ভাবোঁ। তুমি কি ভাবা?
মই ভাবোঁ প্ৰিয় খাদ্য আমাৰ দৈনন্দিন জীৱনত এক উৎস হ'লেও, আমি সদায় খাব নালাগে, যিহেতু মই ক'লো যে আজিকালিৰ মাংসৰ যিহেতু সাৰ মাৰি বা বেজী মাৰি ডাঙৰ কৰা হয় ই আমাৰ দৈনন্দিন জীৱনৰ আনন্দৰ উৎস হ'লেও আমি স্বাস্থ্য কথাও মনত ৰখাটো উচিত বুলি মই ভাবোঁ
হয়! আজি তুমি বহুখিনি এ মানে খাদ্যৰ লগত কথা পাতি বহুতখিনি মই জ্ঞান আহৰণ কৰিলোঁ
হয়, ময়ো তোমাৰ, ময়ো তোমাৰ লগত কথা পাতি ভাল লাগিল, ‌ তোমাৰ লগত তোমাৰ অসমৰ যিহেতু পঁইতা ভাতৰ কথা পাতি তোমাৰ লগৰ বিশেষ কৈ বেছি ভাল লাগিল দিয়া আজিলৈ সামৰিছোঁ
দিয়া ৰাখিছোঁ, পিছলৈ আমি এনেকেই কথা
অ' ঠিক আছে দিয়া অ'!